অ দে শুনিছা নে
অ শুনা পাই আছো ভালে আছা
আছোঁ ৰবা তোমাৰ
মই ঠিক ঠাক আৰু মই এনে ঘৰতে আছিলো মই হলো তোমাক ফোন কৰো বহুত দিন হৈ গল কথা পা
অ বহুত দিন হল কথা পাতা
উ পিছে তুমিও বোলে কত'বা ফুৰিব কবলৈ গৈছিলা বোলে
অঁ অঁ এ এনেই গৈছিলোঁ মাজতে মাজতে দিল্লী পিনে গৈছিলোঁ
হয় নেকি কিমান দিন থাকিলা তাতে
নাই তাত মানে এই এসপ্তাহ মান আছিলো তোমাৰ
এসপ্তাহ মান আছিলি নেকি
হয়
ঠিকে আছে পিছত দিল্লীত যায় কেনে লাগিল
ভালে লাগিল তোমাৰ মানে কি দিল্লীত বেছি জাগা চোৱা নাই বাৰু এনে চাইছো মানে তোমাৰ এইবিলাক লালকিল্লা আৰু তোমাৰ হেৰি আৰু তোমাৰ কি বুলি কয় এই তাজমহল এইবিলাক চাইছো তাজ সেনেকে সেই খিনিয়েই চাইছো আৰু
কিবা বেলেগ ধৰণীয়া বস্তু চোৱা নাই মানে।
আৰু তোমাৰ সেই আৰু তোমাৰ হেৰিত গৈছিলো হেই দিল্লীত তোমাৰ অৰুণ জেটলী। ষ্টেডিয়াম, তাতো গৈছিলো ভালেই ডাঙৰ তাৰমানে ষ্টেডিয়াম খন তোমাৰ হেৰি নাম আৰু অৰুণ জেটলী যি আছে।
অ অ।
তেওঁ মানে কি এটা হেৰিছিল, এই ৰাজনীতিৰে হয় মানুহ।
অ ৰাজনীতি পলিটিক্স ৰ মানুহ ন।
অ মানুহ এতিয়া মানে। হেৰি আছিল তোমাৰ আৰু, বিত্তমন্ত্ৰী আছিল নেকি তোমাৰ চেণ্ট্ৰেলৰ।
অ ফাইনেন্স মিনিষ্টাৰ।
তাত মানে খেলা চালো আৰু আই পি এল এখন চালো। ক লাগি,
কিমান মাহ হল তোমাৰ, কিমান মাহ হল?
হল তোমাৰ আই পি এল, অঁ আই পি এল। আই পি ল কেতিয়া চলিছিল?
আই পি এল তোমাৰ ধৰি লোৱা, আই পি এল শেষ হোৱা তোমাৰ এতিয়ালৈকে দুইমাহ হল। তেতিয়া হৈছিলে ন। অ ঠিকে আছে। দিয়া মই বোলো ফুৰিব চুৰিব গলা। আমাক ফোন চোন নকৰিলা?
অ,
অ পিছে তাতে আৰু কি কি বস্তু দেখা পালা, পিছে খোৱা লোৱা কেনেকা তাতে?
খোৱা লোৱা মানে কি আৰু অ ষ্ট্ৰিট ফুড থাকে তোমাৰ আৰু এই জুচ বিলাক থাকে। জু বিভিন্ন ধৰণৰ থাকে তোমাৰ। আৰু তোমাৰ ৱেডাৰটো গৰম তাত মানে গৰম আছে। গৰম দিল্লী আৰু তোমাৰ হেৰি বেয়া মানে প্ৰদূষণটো বহুত অথা
প্ৰদূষণটো বেছি হয়। পিছে প্ৰদূষণটো গাড়ী মটৰ বহুত চলে দিয়ে চোন আছো ঐ
হয় হয় তাত মানে কি তাত মানে ঠাণ্ডাৰ দিনত গাড়ী চলাব নোৱাৰে মানে এনেকুৱা পোৱালি পাৰা আৰু গৰমৰ দিনত তামান গৰম পৰে।
হয় নেকি? পিছে কোনবাছ চিনাকি আছে না নাই দিল্লীত।
দিল্লীত আছে আমাৰ ইয়াৰে তাৰে দাদা এজন থাকে তুমি তাই কোম্পানীত কাম কৰে প্ৰাইভেট জব।
অ কোম্পানী প্ৰাইভেট জব কৰে, ঠিকে আছে। পিছ দিল্ী দি ক'ত আছিলে হোটেলত আছিলে ন নিজৰ চিনাকি
নাই নাই হোটেলতে আছিলো হোটেলত
অ তে তাতে তাতে ৰেঞজ চও বেছি থাকে
জ থাকে আৰু তোমাৰ হেৰি থাকে এইবিলাক কি বুলি কয় আজিকালি ওলাইছে নতুনকে হোটেল বিলাক হয় অনলাইনে অনলাইনে কৰিব পাৰি
এ অ অনলাইন বুক কৰিব পাৰি
অঁ ট্ৰেইনদি গৈছিলোঁ আৰু মোৰ লগত গৈছে দুজন ল'ৰা, লগৰে মোৰ লগৰে। তুমি গৈছিলা নেকি? কেতিয়াবা জাই পাইছা ট্ৰেইন্ দি?
অ দিল্লী গৈছিলো মই মামাৰ লগত গৈছিলো, তোমাৰ বহুত সৰুতে একদম তোমাৰ ধৰি লোৱা ক্লাছ ক্লাছ তেতিয়া হ'লিডে দিছিল ন! চাগে মই হ'লিডে দিনাই গৈছো অ' ক্লাছ তোমাৰ ধৰি লোৱা ফৌৰ, ফৌৰ ফাইভ মানত এনেকুৱা টাইম ত গছিলো আৰু। দিল্লীত যাওঁতে লালকিল্লাত গৈছোঁ তাজমহল গৈছিলো মানে মই বহুত জেগাত ফুৰিলোঁ জাগা মই তোমাৰ তোমাৰ এ বহুত সৰুতে গৈছিলো তোমাৰ ধৰি লোৱা তোমাৰ মই হেৰিত গৈছিলো কি কয় অ তোমাৰ হ'লিডেৰ দিনা আমাৰ হ'লিডে দিছিলে সকলৰ পৰাই তেতিয়া গৈছিল আৰু তাতে আৰু ভাল লাগিলে যায় কেনে
হয় হয়
পিছে তুমি পিছে আৰু বেলেগ বেলেগ বেলেগ জেগাত টো আৰু টো যোৱা নাই তুমি এসপ্তাহ মানহে আছিলা তাতে
মই এনে বেলেগ যোৱা নাই নামানে আৰু হেৰিত গৈছিলোঁ তোমাৰ দিল্লীত গ'লোঁ আৰু পাটনাত গৈছিলোঁ এবাৰ
পাটনাত গৈছে গৈছিলা নেকি? পাটনাত পাটনাত কেতিয়া গৈছিলা সৰুতে?
নহয় নহয় আজি তোমাৰ দুই তিনি বছৰ হ'ল
দুই তিনি বছৰ হৈ গ'ল?
অ
মইতো সেইটোৱে গৈছো আৰু তাৰপিছত মই ৰিচেন্টলি গলো তোমাৰ হেৰিত গৈছিলো
কত গৈছিলা অ কলকাতা
উম কলকাতাত গৈছিলো হে কলকাতা আমাৰ কাৰণ আছে ৰবা আমাৰ ঘৰৰ ফেমিলি ফেমিলি মেম্বাৰ আছে ন তাতে আমি
অ অ হয়, চিটি চিটি অফ জয়
উম
চিটি অফ জয় বুলি কয় কলকাতা
অ অ চিটি অফ জয় বুলি কয় এতিয়া কলকাতা আৰু কলকাত হৈ থকা নাই, এতিয়া কলকাত লাহে লাহে ডেভলপ হৈ যায় আছে
হয়, হয়। কলকাতাত কি কলকাতাত কিন্তু তোমাৰ কলকাতাত কিন্তু কাপোৰ কিনিব ভাল কাপোৰ চাপোৰ।
অ' তাতে কাপোৰৰ ৰেট বহুত কম ন কাপোৰ চাপোৰ হওঁক। এনেকা বেলেগ জেগাতো আছে তোমাৰ মাদ্ৰাছাতো আছে মাদ্ৰাছাতো কাপোৰৰ ৰেট কম সেইগলা তোমাৰ বাহিৰৰ পৰা ইম্পৰ্ট হয় ন'।
হয়, হয় আৰু তোমাৰ হেৰি কলকাত তাৰ পৰাই কাপোৰবিলাক আনাই আমাৰ দোকানীবিলাকে ইয়াৰ।
অ', আমাৰতো কলকাতাৰ পৰা চবে আনে কলকাতাৰ পৰা কিয় আপাৰ ট্ৰেইনৰ টিকেট মিনিমাম ধৰি লোৱা তোমাৰ পাঁচশ পাঁচশ মান যা পাঁচশ মান ধৰি লোৱা। হায়েচলি হায়েচলি পাঁচ ধৰি লোৱা ট্ৰেইনত টে হাজাৰ টকা আহিলে তোমাৰ ধৰি লোৱা তুমি তোমাৰ দহ হাজাৰ টকা লৈ গ'লা। দহ হাজাৰ দি মাল আনিলা মান ধৰি লোৱা পুৰা বেগে বেগে মাল আনিলা। তোমাৰ ধৰি লোৱা ইয়াতে যোনটো তোমাৰ দিশ তোমাৰ তাতে যোনটো বিশ তোমাৰ ধৰি লওঁক পঞ্চাশ টকাত পঞ্চাশ টকাত পাই আছিলা এটা কাপোৰ। সেইটো ইয়াত তুমি দিচ শ টকাত বিক্ৰী কৰলা। তোমাৰ এইফালে কিমান টকা লাভ তোমাৰ ধৰিলোৱা, এশ টকা এটা লাভ আছে, পঞ্চাশ টকা কৰি তুমি মাইনাছ কৰা এটা তোমাৰ গাড়ী ভাড়া আছিলে ন?
হয়, হয়, আৰু তোমাৰ কলকাতাত হেৰি, তোমাৰ বেপাৰী বিলাক কলকাতাত যে আমাৰ গাওঁ গৈ গাঁও এৰি টাউনত ঘূৰে! এই, মূৰত লৈ লয়, সেইবিলাক কলকাতাৰে বেপাৰী।
অ', এইবিলাকতো কলকাতাই আহা আধা আধি ক'ব গ'লে কলকাতাৰে বেপাৰী।
হয়, হয়।
আও মানুহে অলপ কষ্ট কয় নহয় যে কষ্ট নাই বুলি কষ্ট, কষ্ট আছে হয়, সেইগিলা বস্তু লৈ কেনে ধেমালি নহয়, তই যে ক'ৰ একদম খোজকাঢ়ি খোজ কাঢ়ি যাই থাকে। এইগিলা ধেমালি নহয়তো। তে, পৰা মাল আনে সেইটোৱে পঞ্চাশ টকা ধৰি ল, ল, এতে এটা এটা পিছ ধৰি ল পঞ্চাশ টকা হাঁ এক বান্ধিল কেনে এক বান্ধ কাপোৰটো কিনিলে। সেইটো ধৰি লোৱা তোমাৰ চব মিলে কেনে ধৰি লোৱা আহ ন ধৰি ল আৰু পাঁচশ ছয়শ টকা এনেকুৱা হৈ গল। তন্তে সেইটো বস্তু তোমাৰ দুশ টকা কৰি বিক্ৰী কৰিলে দুই হাজাৰ টকা আহি যায়।
হয় হয় আৰু কলকাতাত তুমি কি হালা মানে কি হয় এইটো ঠিক কি বস্তু বেছি চলে খোৱা বস্তু?
কল তাত। আমাৰ ইলিচ মাছ।
ইলিচ মাছ চলে ন।
অ ইলিছ মাছ তোমাৰ ততে দোকানে দোকানে পাই যাবা তুমি ভাতৰ ভাতৰ থালি পাই যাবা। যত - বিশেষকৈ মোৰ ভাল লাগে ইলিচ মাছ। ইলিচ মাছতে বেছি ভাল পাবি তাতে তোমাৰ ইলিচ মাছ তোমাৰ ফ্ৰাই বনাই ফ্ৰাই টাইম বনাই আৰু এটা মানে মচলা টাইপ এটা মছলা দি কেনে এটা ফ্ৰাই কৰে এক্দম ভাল লাগে।
হয়, হয়, হয়, ইলিচ মাছ এনে খাই ইলিচ মাছ খাইছা খাইছা নে ইলিচ মাছ?
এ বহুত আগতে খাইছিলো, এতিয়া খোৱা কম কৰিছিলো আৰু। ত এ এতিয়া অলপ অলপ খাও আৰু সেইদিনা আনিছিল মায়ে আনিছিল ইলিচ মাছ। খাইছো এই ইলিচি মাছৰ দাম আছে। দাম ভাগিব জ। আজিকালি ইলিছ মাছ বেছি নাই এতিয়া নোলাই ন আজিকালি আজিকালি বেলেগ ইমান দাম। ন ইলিছ মাছৰ বেছি দাম হৈ গৈছে।
অ ইলিছ মাছৰ কিলো কিজানে কিলো মানে আঠশ মান নেকি ইলিচ মাছৰ কিলো কিজানে?
কম ৰেটত পাই যাব এই বছ মাছ। বহুত কম। পাই যাব তাতে মে পায়ে থাগে ন। মাছে বেছি খায় তন্তৰ কালচাৰটো মাছৰটো কালচাৰ তন্তৰ মেইন। মানে আমাৰ মালচৰাল। মেইন ন আমাৰ মাছৰ ট্ৰেণ্ড আৰু আমাৰ খানা বানা আমাৰ মছলা মছলা জাতি বেছি খাই ভাল লাগে। এতিয়া ধৰি লোৱা। এতিয়া ধৰি লওক এতিয়া অসমীয়া কমে বেছি মলাখায় নৰ্মেল মচলা খাই আৰু গাৰ এইবিলাক হলে সেইগিলাও নৰৰ্মেল মচলা খায় আমাৰ জ্বলা বেছি থলব লাগে আমাৰ জলা আমাৰ মছলা বেছি থলব লাগে আমাৰ মছলা নহ'লে, খানাও ভাল নালাগে।
আৰু তোমাৰ হেৰিতোতটামান জলা আছে। এই মানে এই, বিহাৰত তামান জলা খায়,
হে বিহাৰততো বিহাৰতো তোমাৰ কেঁচা জলকীয়া ধূপ ধূপাই খাব
মোৰ তো মোৰ তো হাগা হয় মোৰ হাগ- -গা হৈ গৈছিল মানে বিহাৰত সেই খানা বিলাক খাই চব্জি বিলাকত মাছ মাংসত ইমান, জলকীয়া দে
এ আমাৰ লগৰ ল'ৰা আমাৰ লগৰ আমাৰ ঘৰতে ভাড়া থাকে ভাড়া আছিলে। তেখেতৰ ল'ৰা ল'ৰাৰ বিয়া আছিলে ত গুচি গৈছিল বিয়াৰ বহুত আগতে গৈছিল। -চি গৈছে। আমাক নিমন্ত্ৰণ দিব আহিছিলে গুৱাহাটীত আমি। গলো। খা বিয়া চিয়া এটেণ্ড কৰিলো বিয়াত ভালে লাগিলে। একদম ভাল ভাল জেগাত। বনাইছে বিয়াটো হৈছে। তাৰ পৰা খানা চানা খালো। খানা যি জ্বলা যি,
জলা তামা জলা তামান দিয়ে।
উম কিন্তু মই জলা খাব পাৰো বুলি -হে খাইছো
অ অ নাই সিহঁতৰ জলা নোৱাৰি বহুত জলা দিয়ে,
উম নাই মই অলপ অভ্যাস আৰু অলপ শিক্ষা আছে এই তোমাৰ জ্বালা খাবা জ্বালা খালে কিন্তু এটা ভাল জ্বালা খালে তোমাৰ ধৰি লোৱা মুখৰ য- কিবা বেমাৰ থাকে ধৰি লোৱা তোমাৰ ঘাঁৰ বেমাৰ থাকে কিবা বেমাৰ থাকে, সেইবিলাক গুচি যায় আৰু প্লাছ যেতিয়া তুমি একদম চাধা-তাধা খাই কেনে যেতিয়া মুখখন পুৰা গৰম হৈ থাকিব তুমি তেতিয়া ওচৰত বহিবাচোন, ফেন এটা অন কৰি কিনে বতাহৰ ওচৰত বহি এনেকা আৰাম লাগিব না, তুমি ভাবিবা আৰু নতুনকৈ আকৌ জন্ম লৈছো, সেনেকা লাগিব। সেইটো কাৰণে মই জালা খা অ', বেছি
অ', জালা খাওঁ মই মাই আম-চাম হেৰি আচা চাচা লগত খাওঁ জালা, এনে নাখাওঁ তেনে
হয় নেকি, এনে নৰ্মেল জালা নোখোৱা?
নৰ্মেল নাখাওঁ, কেতিয়াবা খাওঁ এটা।
অ', এই আগতে মইয়ো খাৱা নাছিলোঁ, এই যেতিয়াৰ পৰা কলকাতা গ'লো কলকাতা যোৱাৰ পিছত কলকাতা সৰুতে গৈছিলোঁ দেউতাৰ লগত। সৰুতে মানে ৰিচেণ্ট সৰুতে প্ৰথম গৈছিলোঁ এবাৰ। তেতিয়া আহোতে ঘৰত কিবা হেৰিহতৰ বিয়া আছিল নেকি কোনোবা ৰিলেটিবৰ বিয়া আছ ল নেকি? তাৰপে গ'লো তাতে। তাতে বিয়াত অলপ-অলপ ষ্পাইচ পচি খালো আৰু ঝালা খালো। ঝালা খোৱাৰ পিছৰ পৰা এ একদম আৰু খোৱা
সেইটো তাৰ মানে কি হয়, সেইটো তাৰ মানে সিহঁতত হেৰি হৈ গৈছে, অভ্যাস হৈ গৈছে।
অভ্যাস হৈছে। মোৰো অভ্যাস হৈ গৈছে এতিয়া লাহে, এতিয়া মোৰো জ্বালা-ঝাল খোৱা অভ্যাস হৈছে। এতিয়া মচলা নহ'লে মই খাব নোৱাৰো। অ', হৈ যাব, তোমাৰ যোনটো বস্তু তুমি যোনটো বস্তু ফ'কাচ তুমি যোনটো বস্তু খাই লাগা, এনি টাইম খাই থাকিবা স্পাইচি টাইপ এবাতো তোমাৰ স্পাইচি লাগা হ'ব পিছত কে এ তোম হালকা-ফুলকা খাই ভাল নালাগিব।
নালাগিব।
উম, পিছে, পিছে তুমি বেছি লাইট খানা খাই বেছি ভাল পোৱা নাই হেৰি
মই হেভি মানে কি, এ না লাইটে ভাল পাওঁ মানে কি
উম এনে হ'লেতো ইমান হেভি খাব নালাগে। মোৰ মতেদি মই যোনখিনি খাওঁ সেইখিনি ইমান খাব নালাগে নিজত পেটৰ কথা আছে ন, বেছি অ মাছ মাংস ধৰক নহয় খাব নোৱাৰি দিয়াচোন সেইটোও হয়। আজিকালি বাহিৰত গৈ ছিলো কিমান কি- কি আইটেম খালো তাৰে বাহিৰত যে গ'লো মই বাহিৰত গৈ কিনে মই খালি- খালি মই বাহিৰৰ খানা খাইছো। অ', হেৰি খানা খোৱা নাই আৰু। হোটেলৰ খানা এ এহঁতলে খালে খায়। মামাই খাইছিল আৰু মই খোৱা নাই। মই একদম বাহিৰত। যদি কিবা ভোক লাগি আছে, বোলে যাওঁ জেগা লিটট ছকা খাই এই লিট্টিছ'কা পাই এটা জেগা হেৰিয়াত কিবা নাম আছিল পাহৰি গ'লো। সেইখিনি বজাই দিয়া হয়, সেইখিনিত গৈছিলো তাতে লিটটি ছ'কা পাই এটা। হেৰি টাইপ- হেৰি টাইপ গুজৰাটত। হয় নেকি। বাহিৰত ভাল তাতে তোমাৰ চব- চব টাইপৰ খানা পাবা তুমি। তামিল তামিলৰ নে হেৰি পাবা বেংগলৰ চব পায়।
চব ষ্টেটৰে পায়, চব ৰাজ্যৰে হেৰি পায়।
ভাল।
ঠিক আছে দিয়া, আজি ৰাখিছোঁ ইমানতে।
অ'- অ' দিয়া ঠিক আছে দিয়া, অ' -অ' দিয়া।